হেল্ল', শুনি আছোঁ ক?
অ', অ', কি কৰিছে?
এই ভাতকেইটা খাই পেলাই অকণমান জীয়ালো।
অ অ এনে ৱে নেটৱৰ্কটো তোৰ কিবা পোৱা নাছিলে সেইকাৰণে কাট খাই গ'ল বন্ধু।
অ অ খোৱা বোৱা কৈৰিলে নাই?
অ খালো খালো এ ভাতগিটা খাই পেলাই দিছো হে মোৰ হেৰি অসুবিধা, এ দালি আজি ৰাতিপুৱাই তা পা সেই দালি বনালে দালি, আলু তাপ মাছ ভাজিলে, কালি মাংস জুল অ'ক মাং সজুল অকণ আছিলে ছোৱালীয়ে খাই গ'ল বাপেকে বনালে।
অ ঘৰতে আছে সি।
নাই নাই এতিয়া গ'ল কামলৈ গ'ল।
অ অ।
বনাই পেলাই মোলে ঢাকি থৈ গ'ল। এ ঢাক খাই মেলি, তা পা মই এই কাপোৰ অলপ ধোলো পোল আহ
ত ভাত পানে বনালো বনাই খাই বৈ পেলাই অকণমান ভাগৰো মাৰি লৈছো, কাপোৰ বাঢ়ি কাপোৰে ধোৱা নাই। আগ্যা।
অ মই আকৌ কাপোৰ কানিব ধুই ললো আমাৰ পৰহি যে বৰসবাহ আছিলে। এবাৰ কালি নুধুলো সেইবোৰ আজি ধুই মেলি ভাত খাইছো হে। ৰ'দটো আজিতিয়া ওলাইছে অকমান ভালেই হয় নে কালি বতৰত বতৰটো আগবেলা কালি বেয়া দেখি নোধোলোৱে কাপো মই। আৰু এইবোৰ কাপোৰবোৰ লগত লগতে নুধুলে থাকিলেই থাকি যায়।
থাকি যায় লগে লগে ধুব লাগে সেইকাৰণে
উম উম
মই দালি বনালোঁ ত খৰিচাহ অকণমান দি পেলাই তাৰপিছতে ভোলে মাছে ভাজিলোঁ আকৌ ভাত কেৰেলাত তিনটা আলু গুটি ভাজিলো মাছ পুঠি মাছ অকণমানি অকণমানি পুঠি মাছ কিমান আছিলে তাকে ছোৱালীয়ে খুন্দি পেলাই চাটনি কৰিলে
এইবোৰ মাছ ক'ত চেপা লাগিছে নে
পাত লাগিছে অ
মোৰ হেৰি এইটো কি মোৰ মাছ আছিলে মাছ মই কালিয়ে বাচি মেলি থলো। তাৰ পৰাৰা কালি মাংস থকা দেখি নবনালো এ ভুল আছিলে মই ভোুল খতি বনাম বুলি পেলাই মাছ ধলোঁ। তাৰপা সেই এতিয়া দালি অলপ বনাই থৈ গৈছে তেতিয়া দিন দলে হৈ যাব আকৌ ভুল মানে দুটা যে ভুলৰকতি বনালে
অ', ছোৱালীয়ে আৰু উলিয়াব পাৰে নে।
ছোৱালীয়ে নোৱাৰে মায়ে উলিয়াই দিব আৰু স্কুলত পাৰ হৈছ তাই
অ', অ মাহতৰ ৰুইছে নে কি?
নাই ৰোৱা, নাই ৰোৱা, সেই ৰুবহে আৰু দুদিন মানৰ পিছৰ মা চাগে।
অ', আমাৰ কঠিয়াৰ হোৱা নাই কিয়।
আহ, অ কেতিয়া গুচ লব।
বাইশ তাৰিখ মানে গুছ ল'মগে পা হেই এ মানে মানুহবোৰোকে চবে ৰুই দিলে আকৌ বাটটো মৰি যাব নহয় চাপৰ হলেও লবগৈ লাগিব উপায় নাই।
মানুহ বিলাকে ৰুইছে নি মাটতি।
পানীয় সে ৰুইছেই
আহ, আহ, আহ।
আকৌ, হেৰি আকৌ ট্ৰেক্টৰ বোৰ সোমাই সোমাৰ পিছত লাষ্টলে ট্ৰেক্টৰবোৰকে বাট টো হেৰি কৰি পেলাই দ কৰি পেলাইগে যে
আহ আপোনাকে হেৰি এইখিনি ৰুৱেগৌ পাতৰ এইখিনি
গৰুটো এখনত দুবিঘাত আছে আকৌ নৈ ভিতৰত আছে যে
বা বৰষুণ দি থাকোতে নে আগতীয়াকেনো নৌ ভিতৰত ৰুই লব।
এ নোৱাৰি ৰুব তাত মানুহবোৰ চব শেহতীয়াকেহে যায় ঢল আহি থাকে নহ পুতি পুতি পেলা আগতীয়াকে ৰোৱ বকে তিনিবাৰ চাৰিবাৰ ৰুব লগা হয়।
বোৱা বোৱাৰী বিয়নে ৰুলেই হাত। ত তৰ আগতে ৰুইছিলে সি সিয়া তাৰ ভাগৰ পুতি পেলালে
উ।
এই সেইবোৰ সেই অ সেইকাৰণে আগতীয়াকে নুৰো আমাৰ লাষ্টত ৰুই থৈ আহিম। হলেও হ'ব নহলেও নাই যি দিয়ে দিব আৰু সেইতিয়া বুলি ভাবি ৰুই থৈ আহো সেই তাতে পাওঁ ন স ধানটো অ', তাৰ হেৰিতটো আকৌ বৰা চক মইহো ৰু তাত।
অ',
সেৱতীয়াকে ৰুলেও হয় সেইটো ধান।
আহ, অ', সেইটোৱে অ তেওঁ ভালেই হয় ন ধান বুটাক।
উম, তাৰ ধান ধুনীয়া ধান হয়।
এতিয়া মানুহবোৰকে তাৰ পথাৰলৈ নাযায় যোগেবোৰ আজৰি কৰি মেলি পেলাই আহে আৰু।
আমাৰ ইয়াৰ মানুহ কোনোৱে নাযায় তাত একো কোৱাই নাই এতিয়াতো আহাৰৰ লাষ্টত অ', আকৌ খাও ন লাষ্টলৈহে যায়গে।
এতিয়া এই চাইডে চবে মাটিবোৰ ৰুই থাকিব।
সেই গাড়ী লৈ গ'ল নে কি।
অ', গাড়ী লৈ গ'ল অ',।
অ', অ',। আমাৰো দাদা কামলে গ'ল গৈ ভাত পানী খাই বৈ
ল'ৰা স্কুললৈ গ'ল।
লৰা স্কুললৈ সিহতদুজনীয়ে আকৌ বজাৰ কৰিবলৈ গৈছে ছোৱালীয়ে এই হেৰি অ', হাফ পেণ্ট দুটা আনিবলৈ গৈছে সৰু ছোৱালী। দৌৰিবৰ কাৰণে, ডাঙৰ ছোৱালীয়ে আকৌ হে সাৰমতি পৰা লৈয়ে থাকে, লগতে গৈ চেন্দেল এজ বুলি কৈছে।
আহ, আহিলে ঘৰ পৰা ওলাই, ঘৰৰ পৰা ওলাই আহিলে নেকি?
গ'ল, এ মোক লগ ধৰি আছে, মই বোলো মই নাযাও। মোৰ দৰকাৰ নাথাকিলে এনেই এনেই কেলে যাও, পইচাবোৰ খৰচ হয়।
পইচা খৰচ একো নাই।
অ', বজাৰখনলে গ'লে কিমান পইচা খৰচ হয়, ভাল কিবা এটা লওঁ কিবা এটা লওঁ।
মই এতিয়া যোৱা-যোৱাতো সেইবাৰ গৈছিলো মংগলবাৰে। গৈ পাইছোহে আৰু, এনেকুৱা বতৰটো মানে বেয়া হৈ আহিলে মানে আৰু। একেবাৰে গাজি গুমৰি মানে তৎক্ষনতে ঔ, ছোৱালীক স্কুলৰ পৰা ললো, লৈ বজাৰ পালো বজ বতৰ গাজি গুমৰি আহিলে বুলি, একো কৰিবলৈ নাপালোঁ পাচলি কেইদমান ললো আৰু, লৈ পেলাই বাহিৰে বাহিৰে আহি ঘৰ পালোহি বৰষুুৰ আহিলত, হেই এ আনিব লাগে, মই আজি ৰাতিপুৱা
অ', মাটি ৰুোৱালে আজৰি হলি।
অ', হলো অ', লৰা হতৰ আজি স্কুল বন্ধ দিব নেকি?
জানো নিদিয়ে চাগে আজি বন্ধ, আজি ত্ৰিশ তাৰিখহে।
আহ, কাললৈ এক তাৰি, এইটো ত্ৰিশ দিনীয়া মাহ হে।
অ', জানো দিবও পাৰে।
অ', নহয়, ক্লাছ কৰিবও পায়।
অ', টেনৰ শ্ৰেণীতো ক্লাছ কৰিবই লাগিব কাৰণ সিহঁতৰ কমপ্লিতে হোৱাগে নাই। আকৌ গৰম বন্ধৰ পিছতে টো একজাম হ'ব একজামৰ পিছতেটো হেৰি এইটো অ', এইটো পাতিব, সিটো পাতিব সেইদি থাকোঁতে দিনেই যাব দেখোন।
হে
আমাৰ যে, ল'ৰাটো গাত কথা লগাই নাই জাননে কেতিয়ানো, পঢ়িব মই ভাবিয়ে পোৱা‌ নাই।
পঢ়া কথা ক'লে কাজিয়া।
পঢ়িব বৌ, অকমান ৰ'ব, অকমান গম পালে, গম পাবই নহয় এতিয়া।
আজি, আজি তাকে মই বিপুল দা‌হঁতক কৈছোঁ ফোন কৰি মই বোলো একদম পিহন দি দিব নম্বৰ তই কিহৰ জহত কম পাইছ, তই ঘৰত কি কাম কৰ আ একো এটা কৰিবলৈ নিদিয়ে, বাপে এটা কৰি মেলি খুৱাই আছে তই একো কাম নাই অকল পঢ়াহে। টো, বিষয়টো বাকী কিদিন তই কিবা হেৰি কৰিলি, কৰিলি নাইনৰ বছৰটো তই সেইদে গ'ল, গ'ল তই এতিয়া ট্ৰেইনত তোক অকল পঢ়িবলৈহে
হয়তো, বৌ অকমান পঢ়িলেই পাৰিব নহয়।
সেইটো নপঢ়ে আকৌ পঢ়িলে চব ভিতৰৰ‌ প্ৰশ্ন কেলে গম নাপাব বাৰু।
হেটোৱেই। আৰু কিতাপৰ বাহিৰৰ পঢ়িব নালাগে নহয়, ভিতৰৰ কিতাপ কেইখন হে।
অ', ভিতৰ-ভিতৰ প্ৰশ্নহে আহে।
ছোৱালীয়ে বৰ ভাল পাই গৈছে আজি স্কুল বন্ধ দিব।
অ',
কাইলে পৰা বন্ধ আৰু, উম বৌৱেকৰ লগত শুই উম বৌৱে মাকৰ ঘৰলে যাব হেনো।
অ',
বৌৱেকে লগ ধৰি আছে সকাম আছে শনিবাৰে। উ, গা ভাল অ'। বৌৱেকে লগ ধৰি থাকে যাবলৈ নোপায় বাপেকে নিদিয়ে মই বোলো একো নহয় যাব যা। মায়ে মানে আকৌ লগেই ধৰি থাকে বল যাওঁ। ব'ল যাম ব'ল যাও বুলি।
ভিনিয়েকহঁতক লৈ গাওঁ ফুৰিবলৈ কাৰনো মন নাযায় বাৰু।
উম, এতিয়া স্কুলো বন্ধ হেনো মই বোলো একো নহয় যাবি যা। এই শুক্ৰবাৰে যাব শনিবাৰে সকাম হেনো দেওবাৰে আহিব মই বোলো একো নহয়।
অ, অ', ধুনীয়াকে তাই নিজে গা পা ধুব। তাৰে মুগা চুবপা বৌৱেকৰ লগত যাবহে লাগে।
যাবহে লাগে। তাই নিজে গা পা মই আজিকালি ধুৱাই মেলি নিদিওঁ নিজে ধোৱে গা চা। নিজে ধোৱে। বৌকৰ লগত যাওঁক বোলো। এ তাৰপা হেই আমাৰ ঘৰৰ ফালে গৈছ নে?
তহঁতৰ ঘৰ ফালেতে আহিছো বাৰু এই বুঢ়াতোৱে পিন্ পিনাই ঘূৰি ফুৰিছে পথাৰে পথাৰে।
বুইজনী বহি আছে। বোৱাৰীজনীয়ে কি কৰিব আৰু ৰাতিপুৱা তাঁতখন মোকোলাব লৈ তাঁতত এমুৰ মাৰিব মোবাইলত। এমোৰ মাৰিব। তেনেকেইে থাকে আৰু। বুঢ়াই ভা খেতি কৰিছিলে যে ভাত কেৰেলা তিনি কেজি মান
আজি নে?
আজি অ, বুঢ়াৰ এইবাৰ খেতি বৃহৎ খেতি তোৰ তিহু বেচিলে। ভাত কেৰেলাই তিনি কেজি মান ছিঙিছিলে মোকে দি দিলে আৰু।
অ'হ তিনি কেজি আপোনাকে দিলে।
অ, মোকে দিছে পইচা বিশ টকা এটা দিম আৰু।
অ, অ, কেজি কেইটকাকে লৈছে।
কেজি?
হুম।
কেজি বুলি কথা নাই আৰু বিশ টকা এটা দিম আৰু বুঢ়া মানচেদা আনি খাবলে।
বুৰাৰ খেতি এবাৰ উগ্ৰ খেতি কৰিছে। এতিয়া এই শালি খেতিৰ কাৰণে অ, হাল বায়, বায়, বায়, বায় বোকা উঠাই দিছেগে। তথাপিতো ৰুবলৈ নিদিয়ে। গোন্ধাই গৈছেগে তথাপিতো ৰুবলৈ নিদিয়ে। নাই হোৱা, নাই হোৱা ৰুবলৈ নাই হোৱা বোলে।
অ, কেতিয়া কেতিয়া ৰুব বা।
জানো কেতিয়া পৰা ৰোৱে।
উম, এয়া ভাবি থৈছে চাগে তাৰিখ বাৰ। আমুক তাৰিখৰ পৰা ৰুম বুলি। সেইটো তাৰিখৰ পৰা ৰুব আৰু।
উম।
তাকে, আমাৰ মাক দেখিছা।
মা বহি আছে গা পা ধুই পেলাই। একাহি একাহি খাব খাই লৈ বহিব হাগিব সিমানেই কাম আৰু
উ মই সেই ফোনটো মাৰি আছিলোঁ ৰিচিভ কৰা নাই উম
অ তহঁতৰ ফিচাৰী মাছ কেইটা ইমান ডাঙৰ ডাঙৰ হৈছে এটা খাবলৈ আহিবিচোন
যাব লাগিব যাব লাগিব মই গা গৰম বন্ধত যাম মই গৰম বন্ধত গাওঁ চাওঁ ফুৰিবলৈও নোৱাৰা হয় আজৰি হয় লৈছোঁ
তাকেহে ডাঙৰ ডাঙৰ হৈছে হেয়ি গছ
অহ অ অ এইবোৰ দেখিবলে যিমান ডাঙৰ ধৰিলে দেখোঁ নাহ চব ধৰিলে নাহে
কি।
অ ফে সেই সেই মিল খা থাকে যে ফান চান উম। এতিয়াহে, ঠিক আছে বাৰু দিয়ক তেতিয়াহলে।
অ অ ঠিক আছে অ হ'ব।
উম উম হব দিয়ক।